তেওঁ
হেল্ল'
অ' কি কৰি আছা?
অ' ঘৰৰ কাম কৰি আছো, এ চব্জি বনাই খাইছো।
হয় নেকি।
উম, তুমি কি কৰি আছা? অ', চাহ চাহতো ৰাতিপুৱাই খালো দিয়া, এতিয়া তোমাৰ দিনৰ চব্জি বনাই আছো।
হয় নেকি, এ মই অলপ বাহিৰত ওলাই আহিছো।
আচ্ছা, চাহপানী খালা?
অ', খালোঁ।
অ', অ', ময়ো খালো দিয়া।
হয় নেকি।
উম।
কিহৰ লগত খালা?
তোমাৰ আজি ৰুটি খালো।
হয় নেকি।
আৰু এই আলু ভাজি খালোঁ।
হয় নেকি, তোমাৰ পিনে বতৰটো কেনেকুৱা?
উ মোৰ পিনেতো বতৰ এতিয়া বৰষুণ দিয়া নিচিনা হৈ আছে।
বৰষুণ দি আছে
উম উম।
হয় নেকি, আমাৰ পিনেও ব ৰাতিপুৱা মানে বৰষুণ দিছিলে এতিয়া অ', ৰ'দ দি আছে মানে, বেয়াকে ৰ'দ দি আছে। অ', এনেকুৱা ডাৱৰীয়া বতৰত মানে গৰম বহুত হয়।
উম উম, ঠিকেই ক'লা।
বৰষুণ দিলে মানে গৰমটো বাঢ়ি যায়, হয় নে?
উম উম, হয়।
আৰু তুমি জানাই বৰষুণ দিলে মানে বানপানীৰো সমস্যা বাঢ়ি যায়।
উম হয় ঠিকেই ক'লো, সেইটোতো হয়, মানে তোমাৰ এই বৰ্তমান হইয়ে আছে তোমাৰ কি অৰুণাচল, শ্বিলং সেইবোৰত হৈয়ে আছে।
উম মেঘালয়
যোৱাকালিয়ে এটা তোমাৰ নিউজ পাইছিলো তোমাৰ ধেমাজি নে কি হত তোমাৰ দলংটো হৈ গৈছে
কি হৈছে দলং?
তোমাৰ ধেমাজি কোনটো বা জাগাত হয়, তোমাৰ এই দলং যে এটা যে
অ', অ', ট্ৰেইনৰ পট্টিটো দলংৰ চব ভাঙি গৈছে, হয় হয় মই দেখিছো মানে নদী নদীয়ে মানে এইটো এইটো দলংটো ভাঙাই ভাঙিছে হয়। দেখিছো ময়ো।
হয়, উম, অ', সেইটোতো হয়, আৰু তুমাৰ মাটি চাটিও সৰিছে
উ মাটি চটিও খহি গৈছে, আৰু তোমাৰ এনেকুৱা এ এনেকুৱা মানে অ', সেনেকুৱা কিয় বা হয়। অহ হথাতকে তেনেকু
নহয় তোমাৰ এই কি কয় তোমাৰ এই এইটো খুলি দিছে তোমাৰ পানীৰ। ট্ৰেইন চছিল ন। পানীৰটো থাকে যে অ', চুইচ গিচটো খুলি দিছে অ', সেইকাৰণে এনেকুৱা হৈছে। সেইটোয়ে দেখাইছিলে নিউজত চাইছিলো মই ভালকে চোৱা নাই মানে কালিয়ে চাইছো তোমাৰ। মানে কেইদিনৰ পৰা হয়য়ে আছে সেইটো মানে মই চোৱা নাছিলো মানে ইমান দিন মই বিজি আছিলোঁ। সেইকাৰণে সেইবোৰ চোৱাই নগ'ল আৰু নিউজটো। কালিয়ে চাইছো যোৱ কালি তোমাৰ। সেইটোয়ে আৰু কিবা কিবি হৈ আছো ভালক তো মই জান নাজ জানো কি, কি, কি হৈ আছে গমেই নাপালোঁ।
অ', দুটা মই দেখিছিলো এ তোমাৰ ফেচবুকত না এনেকুৱাতে দেখিলো নিউজ। মানে চুইচ গেট টো খুলি দিছে। যে মানে তাৰ কাৰণে বানপানীৰ সমস্যাটো বাঢ়িছে বুলি কৈছে আৰু। তোমাৰ মেঘালয় চাইডৰ পৰাও খুলি দিছে সেইকাৰণে আমাৰ এই বানপানীৰ সমস্যাটো বাঢ়িছে।
উম, এতি তোমাৰ এই ইয়াতেও অসমতো আমাৰ এ নামনি অসমতো আহিব বুলি মানে এইটো হৈছে এতিয়া।
অ', নামনি অসমত পানী সোমাইছে বুলি ক'ম পালোঁ যোৱাকালিে গম পাইো পৰহুৱয়ে গম পাইছোঁ মানে নামনি অসমত মানে বানপানীৰ সমস্যা বাঢ়িছে বুলি।
উম, তোমাৰ এই আপাৰ অসমৰ কাৰণ তো ভালে হয় তোমাৰ সেইবোৰত নিছো ইমান। মে এইটো নাই আমাৰ এই নামনি অসমৰ ফালে মানে এতিয়া পানী আহি আছে ন স
উম, নামনি অসমত মানে পানীতো উঠি যায় ফটক ত মানে অলপ ডাউনাৰ জেগাতো আমাৰ আপাৰ অসমত মানে তেনেকুৱা বানপানীৰ সমইছা দেখিবলৈ নাপায় আৰু ক'ব গলে। আমাৰ গুৱাহাটীতো বানপানীৰ সমস্্যা দেখিবলৈ পোৱা যায় েদ কদিন বৰষুণে। কিন্তু গুৱাহাটী বানপানীৰ সমস্যা দেখিবলৈ পোৱা যায়।
হয় ঠিকেই কলে এইটোতো।
তম বানপানীৰ সমস্যাটো তোমাৰ কিহৰ কাৰণে হৈ আছে, তুমি গম পোৱাাই ক'ব পাৰিবানে তাৰ বিষয়ে।
সেইটোতো মই মানে মানুহে আৰু আজিকালি জাবৰ চাবৰি পেলাই যে। তমাৰ এই নালা চালে জাম হৈ গৈছে।
অ', জাবৰ জোথৰ বোৰ হয় তুমি ঠিকেই ক'লা জাবৰ জোথৰ বোৰ তোমাৰ নালাত। ড্ৰেইনত পেলাই তাৰ পিছত তোমাৰ ড্ৰেইনবোৰো নাই। এতিয়াও হৈ গৈছে নহয় গুৱাহাটীৰ ডাঙৰ, ডাঙৰ ট্ৰেইন। আৰু কি আকৌ ড্ৰেইনতো কেতিয়াবা মানুহ সোমাই কেে ডুবি কেে মৰাবলৈ নি গম পোৱা যায় বেয়া লাগে নহয় সেইদিনা মই এটা, এটা। এটা নিউজ পালোঁ নাম এইটো গুৱাহাটীৰে। মানে তোমাৰ এজনী মাইকীজনী মানে কামৰ পৰা আহি আছিল বোলে। হাতাতকে মানে দুজনী মাইকীজন আছিলে এজনী বোলে হাতাতকে ড্ৰেইনত সোমাই গ'ল বোলে। সুমোৱাৰ পিছত আহ বৰষুণ বতৰ আছিলে। তপ ত তাক বিচৰি পোৱা নাই নেক্স দে তাৰ মানে পালে বুললে ক'ত ভাঙাৰ পানী পালে বোলে।
উম, হয়, সেনেকুৱা যেন বহুত মই নিউজ শুনা পাইছো আজিকালি সেইবোৰেও বেছি নি আহে
আৰু, আৰু নালাবোৰ হয়, হয়, নালাবোৰ চাফা কৰিলেও মানে ড্ৰেইনৰ ঢাকন বোৰ লগাই কে থাক
হয়, তুমাৰ যোৱা বছৰো তোমাৰ এজন মানে এজন স্কুলৰ ছাত্ৰ এনেকুৱা। পৰি গৈছিল তোমাৰ। মানে স্কুলৰ পৰা আহি থাকোতে কিবা এনেকৈ ড্ৰেইনত সোমাই গৈছিলে বৰষুণৰ টাইমত তাৰপিছত সৰু আছিল ন আমাৰ এইভেন এইট ক্লাছৰেই হয় এনেকুৱা হৈ হৈছে সেইটো মই শুনা পাইছিলো এনেকুৱা। আজিকালি বহুত তেনেকুৱা স্কেচবোৰ দেখা যায়।
বেয়া লাগে নহয়।
উম', উম' হয়। আৰু তোমাৰ এ এটা জোগাত মই দেখিছিলোঁ নিউজত, তাতে মান বহুত জীৱ-জন্তু টো মানে এনে পানীতে ডুবি গৈছিল, এনেকুৱা বানপানী হৈ কিনে
উম বানপানীদি মানে জীৱ জন্তুৰো অনিষ্ট হয়, মানুহবোৰৰ
উম উম হয়, আৰু ত খেতি ধাই খেতিও সটো হৈ যায় ন'।
ধান, পথাৰ, খেতি, শাক পাচলি, হয় হয়। তোমাৰ শাক পাচলিৰ দামতটো কিয় বাঢ়ে গ'লে বানপানীৰ সমস্যাৰ কাৰণে বাঢ়ে
উম হয়, এইটো ঠিকেই ক'লা।
বানপানী যিহেতু বানপানী হাথাতকে হৈ যায়। মানে সিহঁতে মানে বচাব নোৱাৰা হৈ যায় নহয়।
উম', উম'।
বহুত মানে খেতি পথাৰ, সেইকাৰণে মানে কমিছটো পটককে বাঢ়ি যায়।
উম।
আৰু তোমাৰ সেই উম, এতিয়া মানে বিলাহীৰ দামতটো কিমান বাঢ়ি গৈছে। গৈছে। কিয় কোৱাচোন তোমাৰ? কেইদিনমান আগত বিলাহী কেজি তোমাৰ চত্ৰিশ টকা আছিলে। ত্ৰিশ টকা আছিলে বজাৰত। এতিয়া আশী, টকা আশী টকা ষাশী টকা লয়। তোমাৰ বান বানপানীৰ কাৰণে চব খেতি মানে বিলাহী গছবোৰ ডুবি গ'ল পানীৰ কাৰণে।
উম', উম' সেইটোতো হয়। সেইটোতো সেইকাৰণে দাম চাম বৰ বাঢ়ি আৰু মানুহৰ ঘৰো নাইকা হৈ গ'ল ন। তোমাৰ বানপানীত ডুবি গৈছে। মানুহে মানে কেনেকুৱা থাকি আছে ভাড়া ঘৰত থাকে এতিয়া। চবে মানে, চবৰ ঘৰ-চৰ ডুবি গৈছে মানে তাতো এনেকা উম।
সেইদিনা মই এটা, এইটো তোমাৰ মেঘালয়ৰ এটা নিউজ পালোঁ। মানে মেঘালয়ত এটা কলনী আছিলে, কলনী মানে গমেই পোৱা বহুত ধেৰ মানুহবোৰ। থাকে ন, সৰু মানে বস্তী আছিলে। এনেকুৱা পানী আহিছে মানে ঘৰবোৰ মানুহ সাতজন মানতটো হেৰাই গ'ল বোলে আৰু তোমাৰ কলনীত টো অহ, পুৰা বাহি লৈ গ'ল মানে ঘৰ-দোবাৰ সেনেকুৱা মানে কলনিটো ইমান ডাঙৰে থাকে ন। এটাও ঘৰ নাই, এনেকুৱা পানী আহিছে তাৰপিছত মানুহবোৰ এতিয়া ৰাস্তাত থাকিবৈ পাইছে। এনেকুৱা সিহঁতে কয় সিহঁতে কৈছিল, তেনেকুৱা পানী কেতিয়াও অহা নাই আমাৰ এইপিনে হাতত কেনেকুৱা পানী আহিল।
উম আৰু তোমাৰ এই পাহাৰৰ মাটিতটো সৰি কিনে তোমাৰ পাহাৰৰ পৰা বেছিকে পানী যায়। তোমাৰ জাবৰ-জোথৰ পানী পাহাৰৰ পৰা বেছিকে যায়। মানে মানুহে উম। পাহাৰৰ পৰা তোমাৰ বেছিকে যেতিয়া বৰষুণ-চৰষুণ দিয়ে ন, তোমাৰ পাহাৰৰ পৰাই গোটেই গোটেই যায় কিনে নালা চালাত
হয় হয় তুমি ঠিকে ক'লা। পাহাৰত মানে পাহাৰত ঘৰ বনোৱা বহুত ৰিস্কী হয়। আৰু তোমাৰ এ অহ পাহাৰৰ মানে, পাহাৰত বেছিকে এনেকুৱা কিন-কিনিয়া বৰষুণ দিলে পাহাৰৰ মাটিবোৰ উম এনেকা পাহাৰত ঘৰত থকা মানুহবোৰৰ হেল্থৰ মানে ৰিক্স থাকে মানে অলপ। ঘৰৰ ওপৰত মাটি বাগৰি যায়। এনেকুৱাও মই শুনি পাইছিলোঁ। কেনেকুৱা কিন কিনিয়া বৰষুণত তিনি চাৰি দিন বৰষুণ দিছিলে, ত' পাহাৰ মাটি খহিকে মানুহ
উম এবাৰ হৈছিল তোমাৰ, ভাঙাঘৰ ফালে হৈছিল এবাৰ।
হয় নেকি, অহ মানুহ মানুহ মৃত্যু হ'ল নেকি?
উম, হয় মাটি খৰি মানে বহুত কিমান চৌবিশ ঘন্টাত ওলাই। বহুত টাইম থাকিছে এনেকুৱা হত মানে ওলাবই নোৱাৰিছিলে মানে তেতিয়া এই জেচিপ মাটি কিনা ওলাইছে।
উম, উম, ময়ো শুনা পাইছিলো, ময়ো শুনা পাইছিলো আমাৰ পানেও হৈছিলে, অ' আমাৰ পানে ইয়াতে পানী খাইতি চাইডে হৈছিলে। তোমাৰ এজনী ছোৱালীয়ে মানে এনেকুৱা স্কুলত যাওঁতে ওলাওতে মানে মাকটো ভন্টিৰ মানে স্কুলৰ কাৰণে পানী বটল ভৰাব গৈছিলে, পিছ পানে মাকে বাহিৰত কাপোৰ ধুই আছিল। বোলে আচ ভণ্টি কিয় বাহিৰত আছিল বোলে, ওপৰৰ পৰা মাটি পৰি গ'ল বোলে খহি পৰি গ'ল বোলে। অহ ছোৱালীজনী মানে ঢুকালে বোলে, জেচি বি
সেনেকুৱাতো হয় আজিকালি, আৰু তোমাৰ এই ব্ৰ ব্ৰহ্মপুত্ৰৰ মাটিও তোমাৰ খহি যায় ন, এইটো মাটিও।
উম, ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰ কাষত বহিবও অলপ ৰিক্স জানানে? মানুহৰ উপায় নাই ন সেই সেইকাৰণে খেতি পথাৰ কৰিবৰ কাৰণে সিহঁতে বহি যায়। পানী বাহিলে চাইড হয় ঘৰ বাৰী বনাব নোৱাৰে আৰু ভালকে আৰু, আকৌ পানী কমি যায় আৰু
জাগাই হ'ল তাতে মানুহে যোনে মানে ব্ৰহ্মপুত্ৰ পুত্ৰ কাষত মানে যাহতৰ ঘৰ আছে, তাহাঁতৰ মানে ঘৰ- চৰ ডুবি গৈছে। এতিয়া, মানে তাহাঁতেৰ এতিয়া বহুত বিপদত- বিপদত পৰিছে তাহাঁতে।
সিহঁতটো টেম্পৰেলি থাকে, যেনেকুৱা পানী যেতিয়া কমি যায়। সিহঁতে মানে খেতি পথাৰ কৰিবৰ কাৰণে তাতে মানে তাতে বহে, নবনে নহ'লে আৰু নিবনুৱা সমস্যাটো আছেই, তেনেকুৱা সেইকাৰণে মানে সিহঁতৰ এতিয়া অ' ব্ৰহ্মপুত্ৰৰ কাষত খেতি পথাৰ ভাল হয় ন? সেইকাৰণে তাতে বহে, মানে খেতি পথাৰৰ কাৰণে সাৰ যি মাটি থাকে তাতে বহুত ভাল শাক-পাচলি হয়, তাৰ কাৰণে সিহঁতে সেইখিনিত থাকে তুমি কেতিয়াবা দেখিছা নে সিহঁতে ধৰা খেতি পথাৰ কেনেকুৱা হয়?
হম, হম, কি ক'লা?
তেনেকুৱা দেখিছা নে ক'ৰবাত খেতি পথাৰ ব্ৰহ্মপুত্ৰৰ কাষত গৈছানে কেতিয়াবা?
অ' গৈছিলো দিয়া, অ' খেতি পথাৰ তাতে কৰে ভাল লাগে দে চাই কিনে। ফুৰিব গৈছিলো এবাৰ উম, হয়, বহুত ধৰণৰ গৈছোঁ। লগাই তোমাৰ শাক-পাচলি লগাই।
অ' দিয়া ঠিক আছে। অ' হয়, হয়, দিয়া। ঠিক আছে দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া, ধন্যবাদ অ'।